হেল্ল'
কি কৰি আছা তুমি
মইতো এনে বহি আছিলো তুমি তুমি কি কৰি আছা
হয় ময়ো এনেই বহি আছো এই ৰবা হয় আজি অলপ বিহু হয় হয় ব্ৰেকফাষ্ট হৈ গৈছে তোমাৰ হৈছে নে
অ হৈছে মোৰ
হয়
অ কোৱা
আছি অল অ বিহু ওপৰত কথা পাতটো দিয়া
অ অ ঠিক আছে ব'লা পাতো
হয় তোমাক বিহু ভাল লাগে নে
অ বহুত বেছি ভাল লাগে তোমাক ভাল লাগে নে নাই
হয় হয় মোক বৰ ভাল লাগে অ যেনে তুমি বিহুক মানে কোন কোন বিহু বেছি ভাল পোৱা ৰঙালী বিহু ভাল পোৱা নে বেছি ভোগালী বিহু ভাল পোৱা
ৰ অ মোৰ ৰঙালী বি বিহু বেছি ভাল পাওঁ তুমি
হয় হয় মই বেছিতো ভোগালী বিহু ভাল পাওঁ অ ৰঙালী বিহু ভাল লাগে মানে ৰঙালী বিহুত অলপ ফাংচন বোৰ কৰি বেছি ভাল লাগে আৰু মানে ভোগালী বিহুত বৰ পিঠা চিঠা বনাই এইটো বহু ভাল লাগে তুমি আহ ৰঙালী বিহু কিয় ভাল লাগে
ভাল লাগ মানে তাতে আমি বহুত এনজয়মেন্ কৰো নতুন কাপোৰ ল ফুৰিব যাওঁ এনজয়মেন্ট কৰো আৰু বহুত তুমি কি কৰা বিহুত
হয় হয় বিহুৰ দিনা মইটো মানে বেছিভাগ টো মানে ডান্স প্ৰগেম হয়। ন সেই সময় মানে অ হয় হয় ডান্স। কৰিবলৈ যাওঁ মানে ডান্সতষ মানে ডান্সৰ প্ৰগেম কৰিব যাওঁ আৰু নতুন নতুন ড্ৰে ছ যায় আৰু ক'বাত ফুৰিবলৈ য যাই ভাল লাগে আৰু নতুন নতুন ছিংগাৰ আহাক। নতুন ছিংগাৰবোৰক চাই ছিংগাৰবোৰক গান শুনি কেনে বৰ ভাল লাগে হয় আৰু তোমাক মান হয় হয় হয় মই বিহু ডান্স কৰো যিহেতু মই বহুত এবাৰ কৰি গৈছো মানে এইবাৰো আমাৰ কৰ্মশালাত পৰা আমাক লৈ কেনে গৈছিলে অ সেইটো সময়তে ডান্স কৰিছিলো আৰু তুমি কৰিছিলানে।
পাইছো বহুত ভাল লাগে ডান্স কৰি মন আনন্দয়ে লাগে পুৰা।
হয় হয় বিহু ডান্স কৰি বৰ ভাল লাগে ন হয় তুমি ঠিকে কলা আৰু তোমাক মানে ভোগালী বিহু ভাল লাগে। কেনে
অ ভাল লাগে বহুত ভাল লাগে।
হয় ভোগালী বিহুত মানে কি কি কৰা।
এনেকুৱাই ৰা ৰাতিপুৱা উঠি পূজা চূজা কৰি ভালকে তাৰ পিছত পিঠা চিঠা বনাই খাই মেলি ফুৰিব যাওঁ বিহু চাব যাওঁ এইবিলাক কৰো আৰু তুমি কি কৰা।
বনাই বনাই কেনে মানে অ বনাই চবকে মানে দিও আৰু। আৰু মা দেউতাক অলপ সেৱা কৰো মই। মানে ৰাতিয়ৰ সময়ত মেজি জ্বলোৱা যায় ন তে মেজি চেজি জ্বলাই কে মানে মানে আমি মানে মেজিত দিওঁ আৰু ন আমাৰ যি যি বনোৱা। য়ায় আৰু ঘৰত সেইবোৰ মানে মেজি দিয়া যায় মেজিত দি কেনে আৰু মানে অ চবকে ডাঙৰ সৰুক মানে সেৱা কৰিব লাগে আৰু। সেই আছে সেয়া চেয়া কৰি কিনে আমি মানে তেতিয়া পিঠা দৈ চিৰা খাওঁ আৰু হয়। আৰু তুমি মানে অ এনে বিহুত ক'ত ক'ত গৈছিলা
বিহুত এনে মই ফাংচন চাবলৈ গনেশগুৰি গৈছো তাৰ পিছত মানে য'ত য'ত ফাংচন হয় এনেকুৱা বহুত জোগাত গৈছো বিহু চাবলে তাতে মানে বহুত চিংগাৰ কেইটা আহিছিলে গান শুনিছো ভাল লাগে বহুত ভাল লাগিছে যাই
হয় হয় ঠিকে ক'লা বহু ভাল লাগে বিহুৰ দিনা বিহুৰ ফে য়ি বল ভাল হয় নে নহয়
অ বিহু মানে যেতিয়া মাহটো আহে। বহুত
বহুতে ভাল লাগি যায় হয় হয় হল এক মাহতো পুৰাই ভাল লাগে মানে কি? চবতে মানে যেনেকুৱা ডান্স কৰিব যাব পাৰি ঘৰে ঘৰে নাচিব পাৰি। সেইটো কৰিব পাৰিব ব ভাল লাগে হয় নে? তুমি নাচি পাইছা নে ঘৰে ঘৰে
অ ঘৰে ঘৰে যাই নাচি পাইছো আৰু তাত বহুত বেছি ভাল লাগে। চবে ইনজয়মেণ্টো বহুত কৰে তাতে বেছি ভাল লাগে।
হয় হয় বৰ ভাল লাগে বিহুত আৰু তুমি বিহুত তে মানে কি কি
অ মই আমি এনেই এইটো তেল পিঠা বনাও নাৰিকল পিঠা এইবিলাক বনাই বনাওঁ আৰু ইমান নবনাও কিন্তু আৰু তাৰপিছত কি কয় নাৰিকলৰ লাডু লাডু তিলৰ লাডু এইবিলাক ভাল লাগে দৈ চিৰাও ভাল লাগে।
হয় ত কি বেছি খাই কি ভাল পোৱা।
মোকতো বেছি এইটো নাৰিকলৰ লাডু বেছি ভাল লাগে।
হয় হয় ঠিকে কলা নাৰিকল লাডু ভাল লাগে হয়।
তো বেছি ভাল লাগে।
হয় মোকতো মানে বেছিটো মোৰ বনাই মই ভাল লাগে আৰু অ তেল পিঠা বনাই ভাল পাওঁ মই মানে যিহেতু মই গোটেই পিঠাই বনাই ভাল পাওঁ আৰু খাবলে মানে অ তিলৰ লাডু ভাল পাও আৰু মানে তেল পিঠা বেছি ভাল ত আৰু
আচ্ছা তোমাক কি কি বনাব পিঠা চিঠা বনাব জানা।
হয় হয় মই পিঠা বনাব পাৰো মানে তেল পিঠাও বনাব পাৰো বৰা চাউলৰ পিঠা বনাব পাৰো আ তিৰ লাড্ডু মানে মা শিকা ইছে আৰু ন সেইটো কাৰণে আৰু বহুত ইন্টাৰেষ্টেড আছে আৰু মই বেছি ইনষ্টেট মানে তেল পিঠা পিঠা বনাই বেছি ভাল পাও যেতিয়া তেল দুটা মান ফুলি উঠে
অ অ অ আৰু সুৱাদটোও ভাল লাগে বহুত ভাল লাগে সুৱাদটো।
কেলেই কি মই তেলপিঠা মানে খুৱচি কি বনোৱা বেছি ভাল পাওঁ আৰু মানে যেতিয়া বনা হয় মানে বেছি ভালকে উঠ। উঠে মানে ফুলি উঠে নহয়। সেইটো মই বহুত ভাল লাগে আৰু
মানে গাঁৱত যাই মানে আইতা চইতাৰ লগত বহি ভালকে বনাই বহুত ভাল লাগে।
হয় হয় হয় তাতে যাই কেনে পুৰা আই। তাহাঁতৰ লগ লগ ধৰি কেনে মানে আইতা যি বনাই থাকে আমি বহি চাই থাকো ন আইতা বনাব নিদে ন মানে সেইটো কাৰণে মানে চাই থাকোঁ আৰু কোনে- আইতাই কয় তুমি মই লম বনাই লম লাষ্টত তুমি বনাবা আৰু মনে ট্ৰাই কৰিব দিয়ে। সেনেকুৱাকে ট্ৰাই কৰি কৰি কৰি মানে। কিছু বাৰু।
অ তাতে মানে চবে একেলগে ভালকে বহি বহি বনাই বহুত ভাল লাগে।
হয় হয় বহুত ভাল লাগে চাই কেনে ন আৰু তুমি যেনেকুৱা কি অ তুমি মানে? মানে এনে ক'ত গৈছিলা মানে বিহু চাবলে ক'ত যোৱা? গাঁৱত যোৱা নে মান অ ঘৰত। তে এতিয়া থাকা।
নাই নাই গাঁৱত যাওঁ বেছিভাগতো গাঁৱতে যাই চাওঁ আমি সবে ফেমিলি মেম্বাৰ তাতে মানে আইতাহতে থাকে ন ত সবে মিলি যাই চাওঁ ভাল লাগে। অ তুমি ক'ত চোৱা তুমি ইয়াতে চোৱা নে বিহুত। তই মোক ক'ত থাকে। ইয়াতে থকা নে গাঁৱত যোৱা।
হয় মই গাঁৱত মানে ইমান বেছি ভাগ গাঁৱত যোৱা নাযায়। মানে অলপ দূৰ হয় ন গাঁৱত। সেইটো কাৰণে নে এবাৰ গৈছোঁ। ছিলো মানে এইটো এবাৰ বিহু দিনত গৈছিলোঁ মানে যোৱা। বৰ ভাল লাগিছিলে আৰু নতুন নতুন- নতুন কাপোৰ পিন্ধি কেনে আৰু ডাঙৰ খেৱা় কেনে পইচা। তেওঁ দিয়ে না।
অ অ বহুত ভাল লাগে এইটো বস্তুটো। আৰু মেখেল চাদৰ। পিন্ধি ভাল পোৱা।
হয় হয় চাদৰ মেখেলা পিন্ধিয়ে বৰ ভাল লাগে।
পিন্ধিব পাৰা নে নিজে? নে মায়ে পিন্ধা ই দিয়ে।
পিন্ধিব পাৰোঁ মই নি ইমানো নোৱাৰোঁ মানে ছোৱালী মানুহ না ইমানো নোৱাৰি আৰু ভালদৰে পিন্ধিব অলপ চলপ মানে এনে মানে চাদৰ মানে পটি চটিটো কৰি লওঁ। কিন্তু ইমানো নোৱাৰোঁ আৰু প্ৰপাৰলি। পিন্ধিব কাৰণে কিন্তু এনে মই পিন্ধি বৰ ভাল পাওঁ আৰু
আচ্ছা অ অ তোমাৰ গাঁৱত এইটো গামোচা বনাই নেকি নিজে হাতেৰে বনোৱা নে
হয় হয় চাদৰ চাদৰ চাদ বে গামোচা বে হয় হয় হয় এইটো বস্তু চাইে মোৰ খুব মানে মানে খালত এৰি মানে বহুে মন আছে আৰু চাদৰ মেখেলা ইদি কৰি মানেই শিকিব ইচ্ছাছে চাদৰ মেখেলা কেনেুৱাক কি এইটো কৰা কৰে ন খুৰিীহত
অ অ মোকো ইচ্ছা নাই কিন্তু নোৱাৰোৱে মই কৰিব মানে কি চাই থাকো কিন্তু মই বুজিয়ে নাপাওঁ কেনেকে
হয় হয় ঠিকে কৰা মানে এটা এটা কেনেকুৱাই কৰে মানে হয় ডিজাইনবোৰ কেনেকুৱে দিয়ে মান বহুত হেৰি লাগে ন স টাইম লাগে আৰু এটা চাদৰ মেখা হব কাৰণে বুত তেম ঘুচি যায় ন সকি যোনে পাৰে আৰু সিহঁতৰ হৈ যায় আৰু যনে নোৱাৰে সেইটো কাৰণে বহুত টাইম লাগে
অ এই সেইটোৱে আৰু এইটো জেেতুকা চেতুকা লগোৱা
হয় বিহু সময়ত জেতুকাা লগাও মানে যে ডান্সৰ প্ৰগ্ৰাম কৰিব গ'লে নহয় জেতুকা বোৰ লগা লগা হ ভাল লাগে জেতুকাবোৰ লগাই
অ বহুত বেছি ভাল লাগে বিহুত টাইম য়ে ভাল লে
অ বৰ ভাল লাগে বিহুৰ টাইমতটো হয় আৰু তই বিহু সময়ত মানে অ ফটো চটো তোল নে
অ বৌ মত তলো তো ফটো তুলি আপলোড কৰো নহয় আৰু ডান্সৰ ভিডিঅ' বনাও মইতো ইনষ্টাগ্ৰামত কৰো তুমি
হয় হয় মই ই মোৰ ভাল ফটোবোৰ তুলি মই ৰৰিলচ বোৰ মানে আপ আপলোড দি কেনে বৰ ভাল লাগে হয় আৰু তুমি মানে বিহু সময়ত আৰু এনে বেছিভাগ মানে গাঁৱত কিয় ভাল পোৱা মানে
মানে কি ত মানে কি নি চিটিত সবে কৰিব নোৱাৰে ন ভালকে কিন্তু গাঁৱতটো ভাল লাগে যায়টোৰ কাৰণে আমি বেছিভাগ গাঁৱত যাওঁ। আৰু সবৰ লগত টাইম স্পেণ্ড কৰি পুৰা এনজয় কৰি আহো। সেইটো কাৰণে ভাল লাগে তাতে যায়, ইয়াতে মানে ইমান মানুহকেইটা নাজানে ন সিতি কিন্তু গাঁৱতটো বেছি জানে এইবিলাক এইটো কাৰণে তাতে যাই বহুত ভাল লাগে বহুত বেছি,
হয় হয় চিটিত মানে অলপানে স্পেচ নাই ন, জগা খিনি নাই ন সেইটো কাৰণে মানে কৰিব অলপা নোৱাৰে আৰু ন, আৰু গাঁৱত গ'লে মানে বৰ ভাল লাগে গাঁৱৰ সেই খেতিবোৰ চাই তাতে খেতিত মানে মেজিতটো মেজি জ্বলাই মেজিত- জ্বলাই কিনে চবে মিলিকনেই হেইতো কৰে আৰু গাঁৱৰ, মানে জেগািনিয়ে বৰ ভাল লাগে আৰু মানে যেনে ফেষ্টিভেলৰ টাইমত মানে গাওঁ বেষ্ট আৰু, যিখি ফেছটিবেল হৌ আৰু বিহু হয় হয় থিকে বিহু হয়। পূজা হয় মানে যিকিনি পূজা মানে লক্ষী পূজা হয় মানে গাঁৱত গৈ বৰ ভাল লাগে এইটো বস্তু মোৰ বহুত ডাঙৰ কে কৰে ন। তে ডাঙৰ মানে চবে মিলি কেনে ফেমিলি, বোৰ মিলি কেনে অলপ ফুৰিবলৈ যায়, চাদৰ মেখেলা লগাই কেনে এনেকুৱাকে যায়, আৰু বোৰ ভাল লাগে। আৰু মানে এনকে এতিয়া চিটি হল চিটি টো ইমান হেৰি নহয়। নহয় আৰু ন ইমান ভাল নহয়। তেনে ভালতো হয় মানে এ যেনে ফাংচন বোৰ বহুত ভাল হয় কি কি এতে জাগা খিনি বেছি ভাগ ডান্স কৰা মানুহ গিলে বহুত ভাল ভাল ডান্স, ড্সৰ বোৰ আহে ন সেইটো কাৰণে ডান্স বোৰ চাই বেছি ভাল লাগে আৰু যিহেতু মান অলপ মানে এইটো হয় ন আমাৰ বিহু মানে প্ৰগ্ৰ যে মেজ জলোৱা মে তো আজিকালি বহুতে নিদিয়ে মানে জোগা নাই বুলি কেনে নিদেয়ে হয়। সেইটো কাৰণে গাঁওৱত বেছি ভাল লাগে।
আৰু গাঁৱত মানে কি মেজি জোলৰ ডিজাইন কেইটা ভাল বনাই ন বহুত ধুনীয়া ধুনীয়া ঘৰ বহুত ভাল লাগে।
নহয়, জুবিনৰ গীতাৰ গীত, গিতাৰ বনাইছিল আৰু জুবিন বুলি লিখিছিল জুবিন দা বুলি ইমান ভাল লাগিছিল। সি মানে মই বহুত ভাল পাইছিল হয় বৰ ভাল লাগিছিলে।
বহুত ভাল লাগে।
অ হয় হয় অেজি ভেলাঘৰো বনাই মানে, ভেলাঘৰ যেনেকুৱা সেইটো ভেলগৰ ঘৰটো বন আৰু ভেলাঘৰ বনাই বৰ ভাল লাগে তাতে তাতে ভিতৰত মই মই বগৰী থ খাইছিলো আৰু মানে অ ভাতো খানা মানে খানাও খোৱা গৈছিলে সন্ধিয়া লাগে মই মানে দুপৰীয়া মান বহুত ৰ'দ আছিল ন তাতে সোমাই কেনে বৰ মই চাইে পাইছিলো ত মানে বগৰী বগৰী খান্দা খাইছিলো বহুত টেষ্টি লাগিছিল আৰু ভাল লাগিছিল বহি
অ বহুত ভাল লাগে তাতে যাই সেইটো কাৰণে মানে তাৰ ডিজাইন কেইটা চাই বহুত ভাল লাগে
হয় হয় বহুত ভাল লাগে
ইমান কষ্টকে বনাই ন যেতিয়া মেজি জ্বলোৱা টাইম আহে তেটো বেয়া লাগে ন চাই পেনে
হয় হয় বহুত বেয়া লাগে কেনেকুৱাকে সেইটো হৈ য ন মানে ব বুুৰ ম জুৰ জৰ ফুটে ন যোৱাবাৰ ইমান দু বাৰ ছিল মানে বহুত মানে প্ৰব্লেম হৈ গৈছিল আমি দূ পৰাৰা ৰাতিপুৱা সোাই নাই আ তটা ধূলিবোৰ পুৰা উৰি উৰি পুৰা ইমান ভাল লাগিছে ননেকলে এনেকুৱা লাগে ফ যেনেকুৱা লাগে ফুল মানে ফুল পৰি আছে তলৰ পৰা সেনেকুৱা লাগে বৰ ভাল লাগিছিলে আৰু
আছা ভাল লাগিল দিয়া আজি কথা পাতি
হয় ঠিক আছে দিয়া হয় হয় ঠিক আছে দিয়া ৰাখিছো হা থেংক ইউ